হেল্ল'।
কি কৰি আছা? কি কৰি আছা?
এ আছো ৰবা কেনেকুৱা গৰম দিছে আজি ন।
হয়তো এতিয়া তোমাৰ এফালে যাব লাগিব ৰবা তাকে ভাবিছো এই গৰম খনত কেনেকে যাও।
কি কৈছা?
মই এফালে যাব লাগিব কৰ'বাত যাব লাগিব তাকে ভাবিছো ৰবা কেনেকে যাও।
অ অ এ ত ইমান গৰমত নাযাবা নেকি। নগলে হয় যদি নাজালো নালাগে দিয়া যাব।
মানে কি কি হয়? কি জানানে মোৰ মানে জুঠিমাৰ ছোৱালীজনীৰ লগত ফুৰিব যাব লাগিব। তাই আহিব আজি। ত' তাইৰ লগত যাম আৰু অলপমান ফুৰিব হয়।
উ ইমান গৰম দিছে আজি। অশান্তি লাগি গৈছে থাকিব টান লাগিছে চাৰিওফালে।
কি ক'বা?
ফেনৰ তলতে, উম! চাই বাহাৰ হ'বই পাৰা নাই, ইমান গৰম।
উম!
মই মানে, সেইদিনা ক'ৰবাত গ'লো হা, ইমান গৰম। পালোঁ। মই প্ৰথমতে ভাবিলোঁ! যে, গৰমটো নাপাওঁ। তাৰপিছত, গৈ পেলাই চালোঁ, কি ৰ'দ। আৰু তাৰে, ওপৰত মই, ছাতি নিয়া নাই, পানীৰ বটল নিয়া নাই। তাৰপিছত, কি হ'ব আৰু এনেকে, ৰ'দ খাইয়ে গ'লো আৰু পানী- চানী কিনি খালোঁ। কিন্তু, কষ্ট পাইছোঁ আৰু মানে, বহুত কষ্ট পালোঁ। সেনেকে আৰু মই সেইজনি লগ লগ পালোঁ। তাৰপিছত, আমি কিবা খাব গলোঁ আৰু সনেকে।
অ'! ক'ত গৈছিলা?
মই তোমাৰ, ওচৰতে এখন মানে, সেই আছে, এখন ৰেষ্টুৰেন্ট আছে। অ'! তাতে, তোমাৰ সেই খালোঁ, কিবা-কিবি খালোঁ আৰু।
উম! উম!
কি ভাল লাগিলে, খাই! আৰু আৰু খা খাবলৈ যাব লাগিব। মানে, তাৰ সোৱাদ বিৰাট, সোৱাদ হয় আৰু যিবোৰ বস্তু বনাই। খাই ভাল লাগে। তুমি আহিলে এদিন, এদিন আঁ চেষ্টা কৰিবাচোন? তোমাৰো ভাল লাগিব।
মানে, ভাল লাগে। সেইবুলিয়ে, বাহিৰৰ বস্তু বেছি নাখাবা আৰু?
অ'! তাকে ভাবিছোঁ! ৰ'বা, বাহিৰৰ বে-বস্তু বেছি নাখাওঁ, তাকে।
সেই, তেতিয়া।
খাব হলেতো, ন' খাব নোখোজোঁ। কিন্তু, তোমাৰ কি হয়, জানানে? অ'! বহুত বস্তু তোমাক, কে কেতিয়াবাকে, কেতিয়াবা মানে, মন যায় খাবলে! মন গ'লে মানে, ৰখাব নোৱাৰো আৰু। খোৱা যায় আৰু তেতিয়া। এনে, বিশেষকৈ ইমান নাখাওঁ আৰু। যিমান পাৰোঁ, তোমাৰ নাখাবলৈ চেষ্টা কৰোঁ।
উম! নাখালে ভালে। ঘৰতে কিবা বনাই খাবা? ঘৰতে বনাম। অ'! বেছি নাখাওঁয়ে দিয়া, বাহিৰা বস্তু মই। আৰু
হয় নেকি! নোখোৱা? হয়।
নহ'লে কেতিয়াবা, ক'ৰবাত ধৰা, কৰ'বাত গ'লোঁ। উপায় নাই আৰু! মইও নিয়া নাই একো। বাত এনেকে খাবই লাগিব। তেতিয়া, উপাই নহ'লে খাওঁ আৰু চাহ বা পৰঠাটো খাওঁ, বেছিয়ে নাখাওঁ। আৰু ম'ম' খাওঁ কেতিয়াবা।
অ'! ম'ম' খোৱা নেকি? আকৌ, তুমি বোলে মাংস নোখোৱা, ম'ম' কেনেকে খোৱা?
ভেজ ম'ম'তো খাওঁ।
এই, তাতে থাকে, চাগে অলপমান, অলপতো মিক্স থাকে চাগে, অ'!
কি কৰিছা হে?
থাকিব পাৰে আমি। দেখা দেখাতো নাই ন'? কেনেকে বনাই, কিবা, কি কি কিহেৰে বা বনাই? দেখা নাই যিহেতু ধৰা। সেইকাৰণে, গ'লো আৰু নাজানোঁ বাৰু।
ধেমালি কৰিছোঁ, মই তোমাৰ লগত। খাবা-খাবা, একো নাই।
খাব ভয় লাগিলে মোৰ। নাই হোৱা
তু দিয়া মাই
উপাই নাই কাৰণে এদিন খালো আৰু এইটো পাৰিছিলোঁ কাৰনে। নাখাওঁ মই নাখাব পাৰিলে মানে চেষ্টা কৰো নাখ- নাখাওঁ ওঁ। কেতিয়াবা আৰু উপায় নহোৱা যাই কেতিয়াবা খাব লগা হয়ে।
অ, উপায় নহ'লে তুমি খাবলগীয়া হৈয়ে যাব খাবলগীয়া হৈয়ে যায় দিয়া সেইটোও হয় বাৰু মই বুজি পাইছোঁ। তো কিন্তু
তুমি বেছি নোখোৱা নহয় ইমান- ইমানকে মানে ন- নোখোৱা কে থাকা ন' ম'ম'- চম' বোৰ মানে কে ভাল নোপোৱা ন?
ভাল নাপাওঁ এইবাৰ ভাল মানে একো বস্তুই ইমান ভাল নাপাওঁ। অ, মানে নহ'লও নহয় মোৰ এনেকুৱা একোৱেই নাই আজিলৈকে এটা বস্তু নাই মই এ হ'ব দে চলি যায় এইটো
বাপৰে এ ইমান তুমি মনটো কঠিন কৰি ৰাখা নে?
অ, মানে উপায় নাই মানে ৰাখো আৰু উপায় - উপায় নাই মানে কি আৰু মানে নিজে এনেকুৱাই আৰু। এ হ'ব দে নাখালেও যদি হয় আৰু এইটো চলিব পাৰি এনেকে ভাবো আৰু।
হয় নেকি? মোৰ মানে কি উল্টা দিয়া মোৰ যদি কিবা খাবলে মন যায় মোৰ খাবলে মন যায়ে আৰু। তো মই খামে।
হেল্ল',
গম পইচা নে হ, কি কলা?
কি কৰি আছা তুমি বৰ্তমান?
বৰ্তমান মই তোমাৰ এনে জিৰণি লৈ আছোঁ আৰু কিনো কৰিম। কাম ধাম নাই যে জিৰণি লয় এ লওঁ - লওঁ আৰু মাজে সময়ে সেনেকে। ভাল লাগে জিৰণি লৈ।
জিৰণি লওঁ- লওঁ মাজে -মাজে।
বেছিকে নোলোৱা নেকি?
ইটিয়াই ল'ব নোৱাৰিমে দেচোন এ ল'ৰা ল'ৰা বাদ ল'ৰা আছে না সৰুয়ে আছে ল'ৰাটো বৰ উৎপতীয়া। মানে জিৰণি ল'বা আহি উৎপাত এটা দিব। কিবাহে বিচাৰিব এই গৰমতে মানে
ল'ৰা মানুহ থাকেই দিয়া তোমাৰ উৎপটীয়া আৰু কি কবা হয়নে?
এতিয়া হঠাতে লাগিব নেমু পানী বনাই দিয়া কেতিয়াবা ক'ব উম, জুচ বনাই দিয়া সেয়াই আৰু। এইবিলাকে দি থাক
গম পাইছ ত'বাৰু এই এনেকুৱাই হয় আৰু ল'ৰা মানুহবোৰ কি কবা এতিয়া সিহঁতক লাগব বুলি বস্তু স্তু দিবই লাগে আৰু হয় -হয়। সৰু ল'ৰা ন' বুজি নেপাই ডাঙৰ হলে বুজি পাব দিয়া সৰু আছে এতিয়া। সেইকাৰণে কণমানি হৈ আছে ডাঙৰ হ'লে বঢ়িয়াকে বুজি পাব কি কৰিব লাগে বা কি কৰিব নালাগে ডাঙৰ হ'লে ধুনীয়াকে বুজি পাব।
তাকেইতো ৰবা আমাৰ এজনী ভণ্টি আছে তাইকে অলপ বুজাব দিব লাগিব ৰ'বা অলপমান ল'ৰাটোক
অ', অ',
ভয়ো কৰে শাসন কৰিব পাৰে ধুনিয়াকে অহ।
অ', অ', অ', ভয় কৰিলে ভাল কোনোবা এজনক ভয় কৰিব লাগে নহ'লে ল'ৰা- ছোৱালীগিলাক ভয় নকৰিলে কথাই নুশুনা হৈ যায়।
এজনী নহয় দুজনীয়ে আছে আৰু এজনী আছে মামা ছোৱালী আছে তাইক হৈ পৰে বাৰু মোৰ ল'ৰাটোৱে।
অ,
তাকে যে ভয় কৰেৰে আৰু কাকো বাকি ভয়ে নকৰে ভ নাখায় মানে আৰু
সিহঁতৰ চকু চালে ভয় খায় নেকি।
চকু চালে ভয় খায় নাম নাম মাতিলে হ'ল আৰু আৰু
এনেকুৱা ভয় খাব লাগে ল'ৰাটোৱে।
খাব লাগে খাব লাগে নহলে ন সিহত একো মানে কথা।
নহলে বদমাছ হৈ যাব ল'ৰা।
হৈ যাব। মই অলপ টাইম সিহঁতৰ লগত।
তাকেহে তোমাৰ মানে কি হয় অ তোমাৰ মানে কি হয়। মই সিদিনা আকৌ কৰবাত গ'লো কৰবাত যোৱাতে এটা ল'ৰাও সৰু ল'ৰা গৈছি লে সৰু ল'ৰাটোক মই ভালকে বুজালো যে বাবা তুমি এনেকে এনেকে নকৰিয়াবা অলপ ভালদৰে। কা খং ৰাগ নকৰিবা নযুঁজিবা যি খাবলৈ আছে। নিজে খোৱা। ল ল'ৰাটোৱে প্ৰথমতে শুনা নাই পিছত বুজাত লোৱাৰ বুজোৱাৰ পিছত মানে সুন্দৰকৈ। শুনিছে আৰু মানে সৰু ল'ৰা ছোৱালী বিলাকক। মানে বুজাব লাগে আৰু যে তুমি এনেকে কৰিবা তেনেকে কৰিবা সেইটোয়ে।
উম উম, এ এটা দুদিনৰ মৰম চেনেহৰ মানে অসমৰ মানে অসমৰ মানে নহয় বিশ্ব জুৰি মানে। ভয়ংকৰ দিনকে আছিলে মানে কভিড নাইনটিন যে হৈছিলে।
অ,
তাতে তুমি ভাবিছিলা নে সেনেকা এখন আৰু এখন সেনেকুৱা এখন মানে। তাৰ কভিডৰ পিছৰ পৰ্যায় এনেকুৱা এখন দেশ আকৌ ঘুৰাই পাম বুলি
নাই নাই ময় ভাবা মই ভাবিছিলো আমি মৰিমেই আৰু।
চব ফালে হৈ গ'ল মানে এনেই আগৰ নিচিনা আকৌ যে হ'ব পৃথিৱীখন ঘুৰাই পাম বুলি না ভবাই নাছিলো দেই।
নাই মইতো একেবাৰে এৰিয়ে দিছো যে এনেকুৱা কিবা ভাল হব বুলি ভাবিছো মৰিলোৱয়ে আৰু যে কেইদিন আছো ভালক থাকো ভালদৰে খোৱা বোৱা কৰো কিন্তু লাষ্টত গৈ তোমাৰ। সঠিক ভাৱে ঠিকেই হ'ল দিয়া চব।
অ সেইটো হ'ল ন ৰুম কেইটা ন মানুহ বিলাকৰ মোকো নোৱাও। সেই দিনকেইটা বোলো মানুহ মানুহ বুলি। মূল্য নাই আৰু কোনো বাগান মৰিছে পেলাই দিছে পেলাই দিছে জাগায় জাগায় জুই লগাই দিছে। এ আৰু মো হাগব লগাও নাই। কোনো ওচৰত আহিব।
আহিব নোৱাৰে তাকে অ ঠিকে কৈছা তুমি।
মাৰিলেও নাই। তুমি কিন্দিব নোৱাৰা।
সেইত অ মানে তুমি ভাল। কে লাৰিবও নোৱাৰা হৈ গৈছিলা তুমি সেই সময়ত মানে। কি যে ন দুৰ্গতি হৈছিলে।
উম নিজেই বনাঙ বছৰত বেছি মানে বেছিযোক ধৰিছিল মানে ধৰা এই পৰ্যায়টো মানে। বহুত বেছি আটাইটকৈ বেছি।
বাহিৰত হয় বাহি বাহিৰত হয় নেকি ভাল বেছিকে।
উ জাপান লৈছিলোঁ হে কাৰিলা।
উম উম সোনকালে হ'ব লাগিছিল উম তাৰ পৰা উৎপাদন হৈছিল ন।
চাইনাৰ পৰা তোমাৰ আৰম্ভণি হৈছিল আৰু বস্তুখিনি। সেনেকে হৈ হৈ তোমাৰ গোটেই পিছতে হল।
নিছা।
মা মানে চাইনাৰ পৰা আৰম্ভণি হৈছে চাইন। চাইনাৰ পৰা আৰম্ভণি হৈছিলে তাৰপিছত গোটেই বিশ্বখনতে বিয়পিলে।
অ গোটেই বিশ্বখনতে বিয়পিছে কি হবা মানে। মানুহখিনি মানে চৰ্দি জ্বৰ হলেও ভয় লাগে হয় নে।
উম উম হয় নে, মানে। কি কবা আৰু। ভাষাই নাই মোৰ ক'বলে ইমান ভয় লাগিছিলে ন তেতিয়া সেই সময়খিনিত।
উপায় নাই আমি সেনেকে তোমাৰ কষ্টৰ সময়তে চপ কৰোৱে পাৰ। কৰিছে আৰু ন। হয়নে।
অঁ অঁ। আনোৰণ জ্বৰ হলে মানে ক মানে কোৱাৰেণ্টাইন। মানে সি ছাইড কৰি থৈ দিয়ে আৰু লগত কোনো সম্পৰ্ক নাই।
কাৰণ লগত একোৱেই নাই নোহোৱা কৰি দিছিলে।
উম হয় বাৰু। আৰু সেইটো ত সেইটো সময়তে ল'ৰাটো মানে। মোৰ ডেলিভাৰী তেতিয়াই হ'ল।
হয় নেকি ল'ৰাটো সৰু ল'ৰা সৰু ল'ৰাটো তেতিয়া জন্ম পাইছিলে আপুনি।
অ অৰুণাচল তেতিয়া এনেকুৱা দিগদাৰ হৈছিলে নহয়।
অ তুমি হস্পিটেলত আছিলা না ক'ত আছিলা শুনিছোঁ হস্পিটেলত আছিলা না ক'ত আছিলা।
অ হস্পিটেলত পৰা নাই হস্পিতালৰ পৰা ৰিলিজ দিছিলে। ঘৰতে আছিলোঁ।
অঁ।
ঘৰতে আছিলো তেতিয়া মাপ। ৰে অৱস্থা নোহোৱা হৈছে কোনো নাহে কোনো আহিব নোৱাৰে।
অ'হ, অ'হ, অ'হ।
এতিয়া মানে মানে এনেকুৱা দিন ঘূৰি পাম বুলি ভবাই নাই ন। ভাবিছো আৰু মৰিমেই আৰু চাল খিনি খাই লৈ থাকিম আৰু বা কি হয় হ'ব আৰু। মানে আকৌ কাকো কোনো দেখা নাপাওঁ আৰু।